হেল্ল'।
কি কৰি আছা
এনে আছিলো তুমি
মই আছো এনে অলপমান পঢ়া শুনা কৰিলো ক্লাছ কৰিলো
হম হম হম
ভাত খালা নে ভাত খোৱা নাই মই অলপমান দেৰিকে খাম
ময়ো নাই খোৱা খাম আৰু
কি কৰি আছিলা
শুই আছিলো
শুই আছা
উম
ঘছা বয়া নেকি
নাই টোপনি লাগি আছিলে ভাবিছো এনেই অলপ বিচনাতে পৰো।
উম ঠিকেই আৰু ত আছো কিবা গা চা বেয়াই হল নেকি হঠাৎ আৰু অসমত শ আছা।
নাই নাই একো বেয়া হৈ থকা নাই এনে শুই আছো হেৰি কি ক নহয় ফাটল কাট কি আছে আজি
ভাতৰ লগত মাংস
আচ্ছা কোনে বনালে
কোনে বনাব মইয়ে বনালো আৰু
আচ্ছা কি দি বনাাইছা
মাংস মই বনালো আজি কাজু দৈ আৰু বিলাহী এনেকে বনাই পাইছা নাই
নাই কেনেকে বনাই
নাজানো নেকি সঁচাকে
সঁচাকে নাজানো
এ কি কৰিব লাগে প্ৰথম প্ৰথম কাজু তাৰ পাছতে দৈ খিনি মেগনেট কৰোতে দিব লাগে আৰু দেই মাংসখিনি ধুই পেলাই মেৰিনেট কৰোতে অলপমান দৈ দি পেলাই মেৰিনেট কৰিব লাগে অমলি
মানে মেগনেট যেতিয়া কৰা মাংসটো ডাইৰেলি দৈ ইউজে কৰা নে
অনলি দৈ অনলি দৈ অনলি দৈ ন ন তাৰপিছত ধই পেলাই দুই দি মেৰিনেট কৰি পেলাই ফ্ৰিজত থৈ দিলো তাৰপিছত কাজু বাদাম এক পেকেট পঞ্চাশ গ্ৰামৰ এনেকে ললো তাৰপাছতে বিলাহী কাটিলো কাটি পেলাই কাজু আৰু বিলাহী খিনি ফ্ৰাই কৰিলো কমকে তেল দি পেলাই তাৰপিছত কাজু তেতিয়া যেতিয়া অলপমান ক'লা কলা পৰিব বিলাহী খিনি যেতিয়া অলপমান ক'লা পৰিব অলপমান দৈ যাব দিব লাগে দেই আহ তেতিয়ালৈকে ভাজিব লাগে ভাজি পেলাই ঠাণ্ডা হ'লে মিক্সাৰত গ্ৰাইণ্ড কৰিব লাগে পুৰা পেষ্ট এটা হ'ব ন
হম হম
তাৰ পিছত ইফালে দৈ খিনি দিো মেৰি হাই ফুল ফুল হাই তেতিয়াহে দৈ যাব অকমান তাৰপাছত তু যিখিন মেৰিনেট কৰা মাংস সেইখিন তুমি সুা তেলত ফ্ৰাই কৰিবা
হম
ম তেলত ফ্ৰাই কৰি কৰি কৰি যেতিয়াই মানে হেৰি হ'ব মানে মাংসটো অলপ আৰু ৰঙচুৱা হ'ব নহয় তেতিয়াহে তুমি কেঁচা পিয়াজ খিনি ঢালিব লাগিব
হম
তাৰ পিছত ধুনীয়াকে আৰু লাৰি লাৰি লাৰি লাৰি অলপমান ৰঙচুৱা হলেহে আদা নহৰু তাৰপিছত যিমান যি মছলা আছে চব দি দিব লাগে একেলগে তাৰ পাছত মচলা দিওঁ মই ধনিয়া পাউদাৰ, তাৰপাছতে চিকেন কাৰী মচলা। আৰু জিৰা দিওঁ আৰু আদা নহৰু যোনটো কেঁচাটো। এইটো খুন্দনত খুটি পেলাই দিও আৰু পেষ্টটো নিদিও মানে দোকানৰ পৰা কিনাটো।
আহ অ' গম পাইছোঁ।
লোকেল আদা হ'লে আৰু লোকেল নহৰু হ'লে বহুত ভাল। তাৰপিছত আৰু, মান ধনিয়া অলপমান খুন্দি পেলাই দি দিওঁ মানে তাতে।
সেই এ মান ধনিয়াতটো লাষ্টত দিয়া নে নাই আগতেই দি দিয়া?
আগতে দিওঁ আগতে দিলে ফ্লেভাৰটো অকণমান বেলেগ আহে মানে।
উম হুম তাৰপিছত
উ অলপমান যেতিয়া উতলিব ধৰিব পানী এ দিলে অলপমান পানী পানী হৈ হৈ যায়তো ব্ৰইলাৰ মাংস সেই পানীখিনিতে সিজিব দিব লাগে তাৰ পিছত এই তোমাৰ যে পেষ্ট এটা আছিল কাজু আৰু বিলাহী সেইটো দিবা সেইটো দি পেলাই অলপমান ভজাৰ পিছত অলপমান পানী দিব লাগে তাৰপিছত নমোৱাৰ আগে আগে অলপমান দৈ দি পেলাই উতলাই পেলাই নমাই দিব লাগে আৰু ল' ফ্লেমত পাঁচ মিনিট মান উতলোৱাৰ পিছত। তাৰপিছত তুমি খোৱাৰ দহ মিনিট মান আগত আৰু কছৰি মিথিৰ ওপৰেওৰেমান ছটিয়াই দিব পাৰা ব নৰ্মেল যোনটো মানে হেৰি আছিল, কি কয় ধনিয়া পাট। মানে মান ধনিয়া দিলে ধনিয় দিয়াৰ প্ৰয়োজন নাই, যদি বোলে মান ধনিয় এদিন কৰা তেনেহলে তুমি, নৰ্মেল হেৰিটো দিলেই হল।
মান ধনিয়া টেষ্টটো বেলেগ আৰু নৰ্মেল ধনিয় ৰ টেষ্টো বেলেগ হয়।
অ' দুটাই বেলেগ কিন্তু মানে একে মানে একে যেন লাগে মানে মোৰ।
মই মান ধনিয়াতটো ইমান ভাল নাপাওঁ।
তেষ্ট্তছে কিন্তু মান ধনিয়া। এ বাঁহগাজৰ লগত খাবলে ভাল। বাঁহগাজ খাই পাইছ নে? বাঁহগাজত কি কি খাই পাইছা?
বাঁহগাজৰ মাছ খাইছো আৰু মাংসও খাইছো।
পনীৰ খাইছা নে?
পনীৰ নাই খোৱা।
অলপমান টেঙেচ টেঙেচ হয়, বাহ গাজৰে গে পনীৰ বনালে।
কেনেকে কেনেকে বনাই?
পনিৰতটো বাহ গাজৰে বনাব পাৰি। অলপমান পনীৰ অলপমান মানে বাঁাহগাজ লাগে আৰু। নৰ্মেল যেনেকে পনীৰ খিনি ফ্ৰাই কৰিলা। তুমি বোলো আলু দি বনালা তেতিয়াও দিব পাৰা। আলু আৰু মটৰ এদি ঘুগুননি টাইপ বনালেও দিব পাৰা। বাঁহ গাজটো, বা নৰ্মেল তুমি টাই পনীৰ বনালে দিব নোৱাৰা আকৌ দেই।
অ' তেতিয়া টেষ্টটো বেয়া লাগিব।
নৰ্মেল বোলে আলু দি ফ্ৰাই কৰিলো তেতিয়া দিব পাৰা, ঘুগুনি টাইত বনালে এই মানে উতলাৰ সময়ত অলপ অলমান দি দিলেই ভাল অলপমান টেঙা টেঙা মানে টেষ্ট এটা আহে। আ বাঁগাজ বস্তুতেটেঙা ন, আৰু টেঙাচি টেঙাচি লাগে ভাল লাগে খাই।
উম, বাঁহগাজৰ গোন্ধটো ভাল লাগে।
অ' বাহহগাজৰ গন্ধনত বৰ ধুনীয়া এতিয়া নতুনকে বাহহগাজ বিলাক হ'ব আৰু।
অ'।
তোমাৰ হেৰি বোলে কি কয় বিজুলী বাঁহৰ বাঁহগাজ খাই ভাল ভাল নেকি নে কি বা মই শুনিছিলো।
বিজুলী বাহ মইটো নাম আজি শন
জুবলী না নামৰ নে?
নাই শুনা আজি শুনিছো।
অহ।
মই কিবা বেলেগ এটা বাহৰ আহ গাজ ভাল বুলি শুনিছিলো বাহটোৰ নামো পাহৰিলো বাৰু।
হয় চাগে।
যাতি বা। হয় চাগ, অ ' বহুত আছে। কটা বাহ আছে বিজুলী বাহ আছে। থলুকা বাহ আছে জাতিতি বাহ আছে।
হম।
সনেকুৱা আৰু আৰু কিবা কিবি আছে আমাৰ অসমৰ ভাব বিলাক আৰু এটা কথা গম পাইছে নাই বাহ টো চবতকে ওখ হয় ঘাঁ জাতীয় মানে। চবতকে ওখ ঘাঁহটোৱে হৈছে বাহ মানে।
অ' অ' অ'।
সেইটো পাইছিলা চাগে পঢ়োতে আগতে।
মইও মানে আগতে পঢ়া একো বস্তু মনত নাই। তই পঢ়া
উম হৈ তাকে আৰু।
হেৰি অ' কাল-কালি মই ইষ্ট ইনষ্ট্ৰাগ্ৰামতো এনেকে চাই আছিলো হা চাই থাকোতে মই এনেকে ছোৱালী এজনী মানে তাই এনেক ৰেকো ভি পি ভিডিঅ বনাই আৰু তাৰ পিচত আহ তাই এটা ৰেচিপি দিছে হা এ কি আছিলে ৰবা। এইটো কি কয় নহয়। পাইনএপল দি হেৰি বনাইছে তোমাৰ অ' গাহৰি মাংস।
অ' বনাই বনাই।
হম।
বেলি দিও বনাই আাঠাৰ মাংস।
হম।
আহ আপেল বনাই পঠা মাংস বনাই।
মোৰ ইহঁতৰ কম্বিনেশচন কেইটা ভাবি কিবা কিবনিষ্ণা লাগিছে। নাজানো মানে খাই ভাল নালাগিব। বাকী বাদ নোৱা প মানে অনুভৱ এটা হৈছে
হ মানে এ খাব লাগে ন।
অ' মাজে মাজে খাব লাগে।
উম কিনে গৰমত মৰমতে এই বইল চ চিকেন খোৱাটোৱে বেছি ভাল
অ', অ', অ'।
খডা পেলাই দিয়ে।
উম হুম।
মে বস্তুতটো যেতিয়া মচলাত ভাজিবা তেতিয়া মানে টেঙা চেঙা এবাৰ। নোৱাৰে ন বইল। লগে লগে অলপমান ধুমি নেমু চেমু চপি লৈ পেলাই। এথেনিক মানে ভাইভ এটা পায় আৰু।
হয় হয় বুজিছো কিন্তু মই বইলখ ইমান ধৰণ পাও।
স মাজে মাজে বইল খাবও লাগে দিয়া।
উম কিন্তু মই হেৰি বইল মানে মাংস খাই ভাল পাওঁ বইল মাছো খাই ভাল পাওঁ। ভাল পাওঁ, কিন্তু মানে বইল দালি হওক তেনেকুৱা জাতীয় মানে ভাল নাপাওঁ ইমান।
অ'।
মানে বহুত দিনৰ মূৰত খালে ভাল লাগে বাৰু। বহুত দিনৰ মূৰত খালে ভাল লাগে কিন্তু মানে এনেকে হঠাৎ আ ধৰা দুই তিন পদিনা মূৰে মৰে এনেকে খাব নোৱাৰো মানে।
বইল দাইলিত ঘি দিলে ভাল লাগে তো খাই।
আমি আমাৰ মানে সেনেকে ঘিউ বাটাৰ এইবোৰ বস্তু আমাৰ খোৱাত বেছিকে ইউজ ন। নকৰো।
কেনে।
আমাৰ অকমান প্ৰব্লেম হয় মানে মোৰ দাদাৰ আলচাৰ আছিলে। ত' দাদাই চব বস্তু খাব নোৱাৰে।
অ'।
সেইটো কাৰণে আমাৰ মানে খোৱাত বহুত বাচি পেলাই খাব লাগে আমি অআ যেতিয়া মানে ধৰা ভাজি চাজি বনাও ন ত' তেতিয়াও তুমি, ভাজিত ৰঙা জলকীয়া ব্যবহাৰ কৰিব নোৱাৰো তাৰপাছত খোকান জলকীয়া ব্যবহাৰ কৰিব নোৱাৰো সেনেকুৱা মানে।
কেঁচা জলকীয়া মানে শুকান জলকীয়াটো নোৱাৰা আৰু।
অ' নোৱাৰো আৰু যিটো জলকীয়া পকি যায় সেইটো জলকীয়াও ব্য্ৱহাৰ কৰিব নোৱাৰো।
ডাইৰেক্ট কেঁচাটো লাগে মানে গ্ৰীণ চিলিটো, উ।
সেইটো কাৰণে মানে সেনেকুৱা ধৰা বাটাৰ বা ঘিউ সেইবিলাক বস্তু ইমান খোৱা নহয় আমাৰ।
উ উম উম এনেই এইবিলাক বেছিকে খোৱাতটো বাৰু বেয়া স্বাস্থ্যৰ কাৰণে। কাৰণ এইবিলাক বস্তু ৰখি যায় ন কিন্তু লাগে দিয়াচোন বডিটোক। ঘিউ আৰু বাটৰ সলনি গাখীৰ গাখীৰ খালে হ'ল এইবিলাক গাখীৰৰ পৰা বনোৱাই প্ৰডাক্ট হয়।
উম মোৰ দাদাই গাখীৰো খাব নোৱাৰে।
হম।
উম।
আচ্ছা। এইটো বস্তু কি পাৰ্মমানেণ্ট চলিউচন নাই নে কি ননে গোটেই লাইফ টাইম সি খাবই নোৱাৰিব?
নোৱাৰে মানে গোটেই লাইফৰ কাৰণেই নোৱাৰে।
পিছে ট্ৰিটমেণ্ট চলিছে নাই?
কৰি মানে এতিয়া তাৰ একো প্ৰব্লেম নাই কিু ধৰা ম া তাৰ পিছত আ সেই গাখীৰৰ পৰা বনোৱা বস্তু। এইবোৰ খালে মানে আ তাৰ ক্ষতি হয়। কিন্তু সি দৈ খাব পাৰে। গাখীৰৰ যি দৈয়ে খাব পাৰে, উম, সেই দৈয়ে খাব পাৰে বাকী স খিনি মানে খোৱা নহয় আৰু।
উম গৰমত দৈ খোৱাটো ভাল। আৰু হাই প্ৰেছাৰ থকা মানুহে দৈ খাব লাগে।
অ' অ'। আমাৰ মানে কি হয় আলচাৰ বেমাৰটো জেনেটিক হয়।
উম।
সেইটো কাৰণে মানে ধৰা মইও যদি এতিয়া মানে এনে ে ময়দা চয়দা খাই দিও মোৰো আলচাৰ ওলাই যাব মানে সেইটো কাৰণে
তুমি ধৰা বিৰিয়ানী ম'ম' এইবিলাক খাই পুৰা, ফুচকা
ম'ম' ইমান খোৱা নহয় মম'টো মোৰ বহুত দিনৰ মূৰত খোৱা হয় আৰু বিৰিয়ানী বিৰিয়ানীতটো চাউল ইউজ হয় বিৰিয়ানী খোৱাত একো প্ৰব্লেম নাথাকে
তথাপি এইটো বেছি মাছালা থকা বস্তুতটো
বিৰিয়ানী ইমান খোৱা নাযায় তো ধৰা বহুত দিনৰ মূৰত একমাহ দুইমাহৰ মূৰে মূৰে যদি খাইছো একোতো ক্ষতি নহয় তেনেকে মানে অলপ হ'লেও ক্ষতি হব বাৰু
উ উম উ উ তাৰ পিছত এতিয়া ঘৰত মানে ভাত খাম অলপমান দেৰিকে খাম গৰম লাগিছে মানে
উম আজি গৰমতটো বেছিকে
উম আজি ৰ'দ দিছে সেইকাৰনেই গৰম লাগিছে। আৰু সন্ধিয়া খোজ কঢ়িবও যাব লাগিব।
অ' বুজিছো।
উম, কি হয় আৰু। ভাতনো কিমানকেইটা এক বাতিহে খাওঁ সৰু বাতি এটাত এক বাতি লৈ।
উম হম মানে আ এটা নিৰ্দিষ্ট এমাউন্টত খাই থকাটো ভাল বাৰু।
যাতে সেইখিনি ইউজ হয় মানে, এক্সিচকে যাতে ৰখি নাযায়।
হম হম
যিখিনি খাইছো সেইখিনি যাতে হজম হয় নহলে কিছুমান বস্তু এক্সট্ৰা হেৰি হৈ ৰখি ৰখি যাইযে ইউজ নোহোৱাকে তেতিয়া বেছি দি দৰ
উম
তাৰপাছত আৰু ঠিক আছে ঠিক আছে কথা পাতিম